অ, নমস্কাৰ অ, শুনিছো।
অ, নমস্কাৰ কি কৰিছা?
আছো এনে বহি।
অ, বতৰ কেনে ইচ্ছা বতৰ অ, আজি বৰষুণে দি আছে দিনৰ দিনটো বৰষুণ। ষূনে দি থাকিলে আজি।
উম, আজি বহুত বৰষুণ দি আছে এতিয়াও বৰষুণে আহি আছে।
অ, আমাৰ ইয়াতেও পুৰা বৰষুণ দি আছে।
উম,
চাহ খালা? অ, একেলগে কৈছো। চাহ খালা?
পাপা নাই - নাই খামহে এতিয়া মা বনাই আছে।
অ', অ', মই খালো বাৰু আমি মানে মই আৰু কি শ্লাইজ আৰু গাখীৰ আৰু এনেকে হৰলিচ খালো আৰু।
অ, হৰলিক্স খাৱা তুমি?
অ, লৰাক দিও যে লৰাই নাখায় নহয় এৰি পেলাই মই খাই দিও আৰু কি কৰিম।
ৰোৱা খিনি তুমিয়ে খোৱা আৰু।
ৰৱা খিনি ৰৱা বেছিয়ে ৰয় মানে সি এবাৰ বা দুবাৰ খায়। বা ধুতো খাই আৰু হয়য়ে বাকিখিনি ময়ে খাব লগা হয়।
উম, মইয়ো এয়া হৰ্লিক্স এটা আনিছিলো খাম বুলি দুদিন মান খাই দুদিন মান খাই পিনে এ টেবুলতে আছিল অ বান্দৰ এটা সময় মানে গো গোটেই টো লৈ গ'ল খাবয়ে নাপালো।
এ বান্দৰাতে ভিটামিন দিলা।
উম বহুত দাম আছিল, নিলি মানে বেয়া লাগি যায় আৰু।
হয় সেইটোৱেতো। খাব লাগে অনিলে আৰু কি আৰু নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগিব।
নতুনকৈ আৰম্ভ কৰিছিলো আৰু খাম বুলি।
অ',
কিয় বেছি আছিল দুদিন নে কিহে খালো অ', বানৰে সোমে লৈয়েগল।
সে বান্দৰ আছে ন তোমালোকৰ তাত।
এই বহুত আগতেতো বহুত আছিলে এতিয়া কমিছেহে।
অ
এতিয়া মানে আৰু গছ চছ কটাৰ কাৰণে উম আগতে। একদম বান্দৰৰ উৎপাদন থাকিবই নোৱাৰি আমাৰ ঘৰত ঘৰটো মানেষ- কালা এৰি থৈ যাবাই নোৱাৰি আৰু।
অ খোলি থ'ব নোৱাৰি আৰু। বাকী তোমালোকৰ ঘৰৰ মানুহবিলাক আছে ঘৰতে।
অ আছে কামত নিজৰ নিজৰ কামত।
অ তোমাৰ দাদা আছে ন দাদা দুজন নেকি।
উম নহয় মা দেউতা মই। আৰু জেঠীমা।
অ আচ্ছা বাকি।
কি তোমালোকৰ ঘৰত।
মোৰ ঘৰত মা দে মা আছে আৰু মই আৰু মোৰ ল'ৰাটো সেয়াই আৰু। বাইদেউ আছিলে। ভণ্টি আছিলে চব বিয়া হৈ গ'ল আৰু মই ঘৰত থাকোঁ আৰু।
অ অ ঠিকেই আছে, বাকী বাবু কি পঢ়ি আছে?
অ অ কিতাপ লৈছে ৰ'বা কিতাপ। হৈছেহে মানে পঢ়িব কৈ থাকিব লাগে আৰু কি কৰিবা আৰু।
অ আহ এনে পঢ়াত কেনেকুৱা?
পঢ়াত ইমান বেয়া নহয়, কিন্তু এতিয়া গৰম বন্ধ দিছে নহয় গ্ৰীষ্ম বন্ধ। বিয়াৰ কাৰণে এইকেইদিন আৰু অলপমান পঢ়াত উঠিছে আৰু পঢ়াৰ পৰা মানে পঢ়াই নাই ভালদৰে।
অঁ এ আৰু সৰু ছুলি গৰমত। ন্ধ উম বাকী গৰমৰ বন্ধত ক'তো নাযাই ফুৰিব।
যাম ৰবা ৰবি এই অহাৰ স দেওবাৰে মানে যাম। অ বৰদোৱাৰ যাম। বৰদোৱাৰ আহ মৃত্যুঞ্জয় মন্দিৰ বৰদোৱাৰ এনেকে গোটেইখিনি। ক'ত কোনোবা যোৱা হয় মানে সিমান এটা সেই হোৱা নাই বাৰু যত।
অঁ অঁ, তাকে, নাই নাই যোৱা নাই। যাম বুলি ভাবি আছোঁ তাকে ঘৰৰ মানুহে নাযায়ে ক'তো নিনিয়ে ক'তো।
ওম ওমও। মই মোৰ লগত যোগাযোগ ৰাখিলে যাব পাৰিলা হয় বৰদোৱাতে যাব পাৰিলা হয়।
অ তাকেইতো তোমাৰ লগতে যাওঁ নেকি?
অ আহ সেই কৰিবা মানে যোগাযোগ। ৰাখি পেলাই মই বো মই তোমাক লগ কৰিম বাৰু।
অ অ হ'ব দিয়া উম উম।
বাকী তোমাৰ এইয়া দুপৰীয়া ক'বাত গৈছিলা আজি নেকি দিনত?
নাই নাই ঘৰতে আছোঁ, এই বতৰত আৰু কত ওলাই যাম।
অ' মোৰো এতিয়া যোৱা কথা আছিল বাহতৰ ঘৰত কিন্তু যাওক মানে কৰি তাকে ভাবি-ভাবি মানে
অ' বৰষু বৰষুণে দি আছে চোন ইমান।
বৰষুণ দিলে যাবৰো মন নাযায় কতো ন।
নাযায়-নাযায় ঘৰতে থাকিব ইচছা যায় আৰু পানী খচি
যিমান গৰম হ'লেও ৰ'দতোৱে মানে চাফা লাগে আৰু।
অ এই বৰষুণ বতৰত মানে ভালো লাগে শুই পিনে ভাল লাগে কিন্তু।
শুই ভাল সেইটো হয় শুব কাৰণে ভাল লাগে বাৰু, কিন্তু ওলাই যোৱা বতৰ
অ সেইয়াই আৰু আৰু আৰু ভৰিত পানী ছিটিকিলেও বেয়া মানে ভাল নালাগে।
অ' চেণ্ডেল তেন্দেল ঘিলা ভিজি থাকে নহয় থাকিলে ভাল নালাগে এইবিলাক, মোৰ ভাল নাপাও এইবিলাক মানে। আৰু জোক চোক থাকে চালানে যুগ জু যুগ যগ যে সেইবিলাকৰ কাৰণেও ভয় লাগে ন বৰষু
উম-উম।
আৰু অ' জোক এইবিলাকে আৰু।
বেছি থাকে।
অ' বেছি থাকে আমাৰ ইয়াতে বাটত বুন আছে এইবিলাকত থাকে মানে ভয়ে লাগে মানে দেখিলে মানে গাটো সিঞৰি উঠে মোৰ।
উম, বহুত ভয় লগে আৰু কামুৰিলে গমো নাপায়।
গমো নাপায় তোমাৰ তেজ খিনি খাব তুমি গমেই নাপাব সেই জোক তোৰ ভবাচোন তুমি সেই জকটোৰ চকু নাই। চকু নথাকাকে তেনেকে অ'। মানুহৰ গুন্ধ পাই জৰো অ' যদি চকু থাকিলে হয় তুমি ভাবাচোন কি কৰিলে হয়, সিহঁতে। ভগৱানৰ সৃষ্টি নাই, ভগৱানৰ সৃষ্টি চ
কিন্তু মানে গোন্ধ শুঙি ফালে কামোৰেযে সেইটো জানো চকু নাই নথকা কথাতো
চোৱা নাই তুমি গোন্ধ শুঙি-শুঙি তোমাৰ গাত উঠিব যায়। তুমি য'তে থাকা তোমাক বিচাৰি উলাব কিন্তু যদি চকু থাকিলে হয় মানুহে ঘৰত থাকিবই নোৱাৰিলে হয়, ক'ত গ'লা হয় তোমাৰ দৰ নিজৰ তত নাপালা হয় কি কৰিলা হয়, সেনেকুৱা হ'ল হয় নে ভাবি ছোৱা চোন তুমি যদি চকু থাকি বাকি চকু নাথাকাতেই তাৰ ইমান উৎপাত।
উম আৰু বা নাকৰ মানে বেলেগে শক্তি আৰু।
অ' বেলেগে শক্তি নাকতো । এনেকুৱা শক্তি মানে মানুহ বিচাৰিটানি ওলাই আনিব। য'তেই থাকক ততেই যাই ধৰিব আৰু এনেকা। মোৰ দেখিলৈ মোৰ গাটো শিয়ৰি উঠে ধৰি পোৱা নাই আজিলৈকে।
লেতেৰা বস্তু বিলাক।
অ, মোৰ আগাত কিন্তু উঠি পোৱানাই দেই আজিলৈকে
মোৰো-মোৰো উঠি পোৱা নাই। একদম মানে আমাৰ ঘৰৰ চোতালতো বহুত মানে অ' আমাৰ ঘৰৰো চোতালত বহুত মানে বুন আছে দেখি থাকো, দেখি দেখিলৈ মানে নিমখ দি দিওঁ।
অ', অ' নিমখ বা চাৰ্ফ দিব লাগে।
অ' আমি নিমখে দিওঁ, দেখাৰ লগে লগে আৰু মানে। আৰু মানে আৰু চিনা জোঁখটো আৰু বেছি বেয়া।
সৰু-সৰু টো অকনমানিটো অ' সেই সেইটো আৰু ডেঞ্জার আক।
আৰু শামুক এইবিলাক কেরুন্ডা এইবিলাক মানে বা
অ' কেরুন্ডাৰ পৰা তো মই একেবাৰে ভয়ে লাগে।
কাণত সোমালে হ'ল আৰু।
হল আৰু মোৰ মানে মূৰৰ বিষ হৈ আছিল হৈ থাকোতে মই ভাবিলো মই অ, ডাক্তৰ মানে চিকিৎসকৰ ওচৰত গ'লো, আৰু মানে ভাবিছো মানে মই ঘৰতে ভাবিছো আৰু কিজানি মোৰ কাণত কেৰে কেৰেলা সোমাইছে কিজানি। সেইকাৰণে মোৰ মূৰ বিখাই। ভয় লাগে ন সেইবিলাক দেখি-দেখি মানে কবাত দেখা যায় যে বাতৰি চাতৰি দেখা খা যায় নহয়, মানে মৰ কেনেক কি জানি কাণত কেৰেলা সোমাইছে মোৰ। কে নাই ক কণী চণী পাইছে নেকি ভিতৰত? সেইকাৰণে মোৰ বিষাইছে নেকি এনেকে ভাবো ত পিছত আৰু জা চিকিৎসকে ক'লে কি অ, মানে কাণৰ অলপমান হেই হৈছে আনত নহয় নাকৰ মানে নাৰভডাল - নাৰভডাল অলপ সেই আছে মানে, আৰ নাকৰ নাৰভ ডাল লগ হোৱা বুলি কৈছে সেই সেইকাৰণে আৰু মূৰো সেই বুলি ক'লে ইয়াৰ পিছত আৰু তেতিয়া মানে সন্তুষ্টি লৈছো আৰু মানে।
আহ মোৰো মস্ত মানে মাথাৰ বিষ হয়, মই দ - দ মানে দেখা এ আৰু এয়া চচমা - চচমা লব দিলে মই মানে চচমা পিন্ধি ভাল নাপাও আৰু। এ মানুহ আৰু ভাল দেখা নাযায় নে? কিছুমান মানুহক ত সেইকাৰণে মানে মই আৰু চচমা নললো এতিয়া মানে মই ল'ম যেনে লাগিছে। ডাকটৰ যাম আৰু দেখাবলে, মানে থাকিব নোৱাৰো আৰু চকুতো মানে বহুত
অ, যদি তুমি বেছি দিগদাৰী পাইছা, ডকটৰৰ চচমা ল'বা অলপ সময় পিন্ধিবা। ৰাতি ঘৰত থকা সময়খিনিত টাইম অ, মানে কি সময়খিনিত পিন্ধিবা। তাৰ পিছত নিপিন্ধিলেও কথা নাই।
উম, আৰু মানে ল'বা লবাই লাগিব দিয়া নহলে নে নহ'ব।
অ, ল'বা - ল'বা কাৰণ নিজৰ অ, সেইটো কৰিব লাগিব না।
উম - উম আৰু মাথাৰ বিষটো একদম মানে
অ, ইমানে বিষ নে? উম, তাকেতো কি কৰিবা আৰু এইবিলাকু মই গম পাইছো দিয়া মোৰো হৈছিল নহয়। ম মুৰৰ বিষত কাৰণে মই পাগল হৈ গৈছো ইমানে ওচৰত যদি কোনোবাই চিঞৰি থাকে মোৰ মানে, খঙ উঠে
অশান্তি লাগে মাৰি দিব মন যায় আৰু।
ৰৰু মই বোলো ৰবাচোন মাত মূৰৰ বিষ হৈ আছে মানে ম খোজ কাঢ়িলে মোৰতো মানে লৰি থাকে, এনেকুৱা লাগে মোৰ ইমান বিষ। নাই চকু বিষাই মোৰ মোৰ বিষ
আৰু মেইন চকুৰ কাৰণেই মাথা বিষ - মাথা বিষ হয়। মানে চকুৰ প্ৰব্লেম হলে মাথাৰ বিষ হয় আৰু। সেইকাৰণে চচমা লব দিয়ে।
ক আৰু মানে সানি চানি বেছিকৈ খাব লাগে, বোলে পানীটোৱে বেছি নাখাও।
কেতিয়াবা গেছৰ কাৰণেও হয়।
অ, গেছৰ কাৰণেও হয় মূৰৰ বিষটোও হয় বাৰু মূৰ ঘৰুৱা হয়। গেছৰ মানে এচিডিটিৰ কাৰণে।
অ, সেই সেয়া আৰু।
মই তকেটো তুমি ৰবিবাৰে যাব পাৰিলা হয় তুমি যোৱা যদি।
যাব পাৰিলো হয় কিন্ত তটো মানে মন্দিৰত ন মই নোৱাৰিম - নোৱাৰিমেই দিয়া।
হয় নেকি পাৰিলে ভাল লাগিল হয় লগ পালো আৰু।
অ, লগ পালে ভাল লাগে ন সেইয়াই। ক ফোনতহে কথা পাতিলো লগ পাই কথা পাতিলে ভাল লাগিল হয়।
অ, তো সেইকাৰণে অলপমান তুমি চেষ্টা কৰিবাচোন।
অ, দিয়ক নহ'লে আমি বেলেগ দিনা বেলেগত য কেতিয়াবা তুমি তাৰ পৰা আহা।
হা - হা তাকেইতো চেষ্টা কৰে কি কৈছা?
বোলো তুমি মন্দিৰৰ পৰা আহি লোৱা। তাৰপিছত আমি বেলেগতো যাব পাৰিম ফুৰিব কাৰণে। ঘৰতো আমাৰ ইমান হাহাকাৰ কৰি থাকে।
অ, হুলস্থটো হয়য়ে এককো নহয় দিয়া আৰু বাহিৰত ওলাই আহিব লাগে অলপমান তুমি।
আমাৰ জেঠীমাজানী বেছি অকমান। এনিতাইম মাতাই পাৰি থাকি চিঞৰি থাকে একেবাৰে।
অ', অ', ওপায় নাইতিয়া আৰু নাজানে যে।
উম, মই ইমান চিঞৰি থাকিলে ভাল নাপাওঁ। উম,
লাহে ধীৰে কথা কোৱা মানুহ হয়নে নহয়।
সেয়াই আৰু মানে অকলে ঘৰত মানে সেনেকে থাকিয়ে ভাল পাওঁ আৰু।
হয় - হয় দিয়া কি কৰিবা আৰু ওপায় নাই দিয়া নহয় দিয়া। কৰিব ইয়াতে গৈ পাইছানে তুমি এয়া। উম, গুৱাহাটী গ্ৰীণ বুলি যে কয় ইয়াত দামিন গাঁৱত যে আছে।
অঁ, অঁ, অঁ ', গৈছো - গৈছো।
গৈ পাইছা অ, বহুত ভাল লাগে ন নদীৰত পোৰা পৰি মানে পৰিৱেশটো ভাল লাগে গধূলি টাইমত যাব লাগে সন্ধিয়া টাইমত।
সেইবিলাক আৰু মানে খাব নহয় আৰু ফটো উঠিব - ফটো উঠিব যোৱাহে আৰু।
অ, ফটো উঠিব চাবও পাৰি কিয় কচ
নহয় - নহয় খাব পাৰি কিন্তু মানে মেইন ধৰি লওক
উদ্দেশ্য পৰ্ব উঠাৰে হয় হয় হয় সেইটো হয় বাৰু। ম‌ই মানে এইটো চাই উঠিবই গৈছিলো খালো আৰু বহুত কিবা কিবি
অ ভাল লাগে যায় এনেকে-
অ জন্মদিনত যাব লাগে ধৰা দুইজন বা তিনিজন লগ হৈ পেলাই এনেকে- তে মানে অলপমান মানে ভাল লাগে আৰু মানে কি কেক টো কাটিলা বা এনেকে অলপমান কথা বতৰা পাতিলা ধুনীয়া বন। আটা আহি থাকিব নদীৰ নদীটোত উপভোগ কৰিলা।
অঁ, লগতে খালাওঁ বা লগ
লগতে খাই অঁ, খা খ খালা কৰিলা। সেনেকেই ভাল লাগে। যাব লাগে মাজে - মাজে কিমান আৰু ঘৰতে সোমাই থাকিবা।
অঁ, আৰু সেই উজান বজাৰৰ পাৰ্কখনত গৈছানে?
সেইখনত যোৱাই নাই ৰবা যাম-যাম বুলি ভাবিছো।
অঁ, ধুনীয়া লাগে একদম মানে বহুত ধুনীয়া বনাইছে।
হয় নেকি।
হ যাবাই দিন চাই আহিবা।